হেল্ল'
হেল্ল' মোৰ মাতটো শুনিছানে আহ শুনিছো শুনিছো অ কি কৰি আছিলা পিছে
এ আছিলো ৰবা ঘৰটো খাৰী আছিলো লেতেৰা হৈ আছে।
অ আচ্ছা আচ্ছা ময়ো তাকে বহি আছো আছিলো এই আজি আলহী আহিছিলে আমাৰ তালে। উম তাকে ভাত পানী বনাই বাচন বৰ্তন ধুই মেলি সেয়া অকমান বহিব পাৰিছো এতিয়াহে তাক তে বহি আছিলো মই বোলো ফোনটোকে
অ তুমি ত কাম এটা মোক মুচতে শিকাই দিয়াচোন হেল্ল' অ' আমাৰ ঘৰত মানে এই পনীৰ আনিলে হেৰি বায়ে বনায়। মই ইমান মানে লক্ষ্য় কৰি নাথাকো আজি মানে বাঘ নাই ব্যস্ত আছে মোৰ অল অ কচোন কেনেকে বনাই মানে কি
অ আচ্ছা আচ্ছা আ তোমাক একদম কুইক। ৰেচিপি লাগে নে অকণমান দেৰি ৰেচিপি লাগে
মানে দেৰি হলেও হ'ব ইমান কথা নাই ঘৰতহে খাম আহ ভাল হ'ব লাগে আৰু
তেতিয়াহ'লে মই এটা কাম কৰোঁ মই দুই ধৰণৰ বস্তুৱে কৈ দিওঁ হা তোমাৰ যিটো যিটো সুবিধা হয় সেনেকে তুমি বাই ল'বা এই আহ একদম হৈ যায় বা পাচ দহ মিনিট মানত ভিতৰত হৈ যাব মানে তাৰ পিছত
অ
'বাই অধৰা অকমান ধৰা উম কি বুলি কয় আমাৰ বৰ্গকাৰ নিচিনা বৰ্গকাৰৰ নিচিনা কাটি ল'বা নহ'লে আয়তকাৰ তুমি যেনেকৈ ভাল বুলি ভাবা সেনেকে কাটি ল'বা নহলে আ আজিকালি এটা ফেশ্বন ওলাইছে জানা নাই পৰি বিলাক নহয় বৰ বৰ্গাকাৰ বা আয়তকাৰ নাকাতে এনেকে তোমাৰ কি কয় ত্ৰিভুজৰ নিচিনা কাটি দিয়া ত্ৰিভুজৰ নিচিনা কাট কাটি পেলাই ৰাখি দিবা তাৰ পিছত যদি ঘৰুৱা পনিৰ হয় নাভাজিবাই নাভাজাতো বেষ্ট হয় আৰু যদি ঘৰুৱা নহয় বোলে বাহিৰৰ পৰা অনা যায় তেতিয়া আমি নাজানো ন কিমান দিনৰ পুৰণি হয় বুলি তেতিয়া অকমান অ তেলতে ই পিঠি পিটিকি কৰি ললে মানে ভাল আৰু সেইটোৱে তাৰপিছত পিত
অ
অ তেতিয়াহ'লে নাভাজিলে বেছি ভাল নেকি
অ কিন্তু এ অ শুনি মানে বাটাৰ আছিলে মই বাটাৰত ভাজি দিব পাৰিমনে
অ পাৰিবা পাৰিবা কিন্তু তাৰমানে অ শুনি আছো জান মোৰ মাতটো মই শুনি আছো পিছে দেই তোমাৰ মাতটো
অ
অ তাৰ মে মই মই কি ভাবো তুমি বাটাৰত ফ্ৰাই কৰিব পাৰিবা অ আজিনো কথাাটো হ'ল এইটো যিটো ৰেচিপি পি নহয় অলৰেডি বহুত তেল হ'ব তেল এই কাৰণে হ'ব তুমি ইয়াত তাতে ধৰা পাঁচটামান কাজু দিবা। আৰু মানে একেবাৰে উম ধৰা আমাৰ চাহ চামুচৰ সমানকে অ' এইয়া। গুটি যে থাকে, মগজ বুলি যে কয় যে, গুটিটো যে। সেই মগজৰ গুটি দিবা। আৰু তোমাৰ নহৰু দুফুটা আৰু এই তৰমুজৰ গুটিটোকে মগজৰ গুটি বুলি কয় অ', খালি অ। খালি ওপৰৰ বাকলিটো মানে কলা বাকলিটো নাথাকে বগা বগা বাকলি মানে বগাই থাকে মানে ভিতৰৰ অংশতটো থাকে তাৰমানে সেইটোয়ে উম সেইকাৰণে ধৰা তুমি দুই চামুচমান ল'লা তাৰপিছত তোমাৰ পিয়াজ সৰু পিয়য়াজ এটা ল'লা। আৰু নহৰু ফুটা দিলা। আদা এক্সিকুট মান আঙুল মানৰ নহৰু অকণ, আদা অকণ দি গোটেইখিনি মিক্সাৰটোত মাৰি ল'বা। মাৰি পেলাই। কেৰাহী খনতে অকমান বাটাৰ দি পেলাই সেইখিনি ঢালি দিবা আৰু আৰু ধৰা তুমি অ অকণমান তাতেই অকণ পানী অকন যোগ কৰি দিলে নিমখ অকণ দি দিয়া। উতলি থাকিব দিয়া। উতলটো আহিবলৈ অতি বেছি নালাগে নিদিবা এইটো মানে বিলাহী বা কালাৰৰ কথায়ে নাই, ইয়াত তুমি ৰংগুৰাও নিদিবা। একো নিদিবা এনেকুৱা কথাই নাই তাৰমানে ত' তাতে তুমি সেই টো দিয়াৰ পাছত অ বাটাৰ কনতে দি দিবা টো ত বাটাৰৰ গোন্ধ এটা আহি থাকিব এইফালে সেই বস্তু খিনি উতলি থাকিব। অ' লগতে নিমখ দি দিলা। দিয়াৰ পিছত পনীৰ খিনি ঢালি দিবা, ঢালাৰ পিছত যেতিয়া অকণ বেছিকে মানে অকণমান ভালকে উতল আহিব একেবাৰে মানে পানী নকৰিবা গম পাইছেনেে একদম থুপথুপীয়া হ'ব লাগিব মানে পনীৰৰ লগত যাতে লাগি থাকে মছলা লা খিনি এনেকুৱা নিচিনা হ'ব লাগে। তাৰ ওপৰত অকমান তুমি অৰিগেন'দিলে যদি দিয়া। নহ'লে বা অকমান আমাৰ জালুকৰ খুৰা অকনমান দি পেলাই অকমান ক্ৰীম দি পেলাই নমাই দিয়া। দহ মিনিটৰ ভিতৰত তোমাৰ। ধুনীয়া ৰেচিপি এটা হৈ যায়।
অ', অ', অ।
আৰু খাই মানে ইমান ভাল লাগে নোখোৱা মানুহও খাব তাৰমানে।
মই এনেকে বায়ে পিছে এনেকে হেৰিছেৰি কি বুলি কাজু বাদাম তেনেক বিলাহী চিলাহীও দিয়ে বা কেতিয়াবা মটৰ দিলে। গ্ৰীণ মটৰ দিলে কেতিয়াবা হেৰিয়া কাবিলি বুটটো যে সেইটো দিয়ে তেনেকে বনাই খা থাকো, কিন্তু মানে বায়ে বনাই যে আজিকালি মানে বায়ে বনোৱা। মোৰ অকণমান লাহ লগা হ'ল। বায়ে আগবাঢ়ি যায় কামটো কৰিবলৈ তই নালাগে দে মইে কৰো বুলি এনেকে আগবাঢ়ি যায় যে মই মানে সেই অকমান এলাহ লগা হল অ', অ' আগতে মই বনাইছিলো। উম, তাৰপিছতে এতিয়া বায়ে মানে বায়ে মানে এতিয়া বনাই থকা হ'ল যে মোৰ মানে সেই ইচ্ছা নোযোৱা হৈ গ'লগে তাই বনোৱাৰ পৰা তাই বনাই খাই থাকে আৰু এনেও মানে নিজে বনাই অ' নিজে বনাই। মানে বেলেগে যেতিয়া বনাই তেতিয়া সোৱাদটো হয়।
বেলেগ হয় অঁ, অঁ হয়-হয়, এই বিলাহী দিয়া বস্তু বস্তুটো তোমাৰ সেই মটৰ পনীৰো হ'ব পাৰে বা তোমাৰ উম কি বুলি পনীৰৰ যে কিছুমান গ্ৰেভী বনাই সেনেকুৱা হব পাৰে সেইটো খাইও বেলেগ এটা সোৱাদ। খায়ো বেলেগ এটা সোৱাদ মানে ভালে হয় ন বস্তুবিলাক আৰু তুমি একেবাৰে কাবুলী বুট পনিৰ বুলি কোৱাৰ লগে লগে মুখত একদম পানী ওলাই গৈছ মই জানানে একদম পুৰি এখন লৈ খাইহে দিব লাগে
মই মানে আজিকালিতো ইউটিউবত প মোক একম খুব বাহ লাগে মবাইলত চাব মানে মোক মানুহে যেতিয়া সন্মুখত কয় বা ফোনত কয় তেতিয়া মানে ম কথাটো সহজে বুজি পাওঁ অ ইউটিউবত চাই থাকে নাচাও মানে এনে চি এলাহ লাগে
বুইিছো অ বুজিছো বুইিছো নাই নাই ঠিকে
কিয়া হৈ গৈছে দীঘলীয়া কিবা এটা চাবলৈ
অ অ অ নাই নাই মই আকৌ বনাইো খুৱাই মানে বনাইো ভাল পাওঁ খুৱাইও ভাল পাওঁ মানুহে খালে মোৰ বৰ আনন্দ পাওঁ আৰু মানে যদি নেখায় তেতিয়া তেতিয়াহে মোৰ মানে অকণ বেয়া লাগে কিজানী বা ময়ে বেয়া কে বনালো নেকি সেনেকুৱা নিচিননা এটা ভাৱ এটা আহে মনলৈ আৰু কিন্তু খালে মানে মই বৰ খুৱাবলৈ মোৰ মন যায় মানে মানুহ খবলৈ মই বাহাল পাওঁ তাৰমানে
ময়ো সে বনাইছিলো তাৰ পিছতে মানে এ দুবছৰ মান হ'ল বায়ে বনাই থকা হ'ল মানে যেতিয়াই আনে বনাব চানছে নিদিয়া মানে নিজে মানে ভাবি থা থাকিব মানে আজি এনে এনেকুৱা বনাম আজি তেনেকুৱা বনাম তাৰপিছত তাই বনাই থকা হ'ল আৰু মইয়ো হে ভিতৰতে থাকো হে একোৱেই নহয় কিনো বনাই
অ অ নাই কোনোবা মুখৰ আগত নি নিদিলে সেইটো আকৌ ভাল লাগে ন
উম আজিকালি চবে সহজে বিচাৰে ন
অ হয় দিয়া হয় হয় তাকে ঠিকে ঠিকে বা মইো সে সেনেকে কেইটামান সৰু সুৰাৰাকে জানো বাৰু কেইটামান সেইকেইটাকে ঘুৰাই পকাই বনাই থাক ক' আৰু কেতিয়াবা মানে কিবা এটা বস্তু খাবলৈও মন গ'লে সেই ত খানাত যদি খোৱা নাযায় মোৰো বোধয় আৰু দেই
অ অ হেপাহটো নাইকিয়া হয় উম প্ৰথমে যে মানে প্ৰথমে যিটো হেপাহ সেইটো নাইকিয়া হৈ যায় উম
নাইকিয়া হৈ যায় এই মাত্ৰ যে তুমি ক'লা বোলে কাবুলী বুট আৰু পনৰে মোৰ মানে এনেকুৱা লাগিছে যেনিবা এতিয়াই কাবুলি বুটে পনীৰে বনাওগে কিন্তু সময়্যাতটো হল কাবলী বুত তো আকৌ তিয়াই থবাগিব নহব
অ অ সেইয়াই আগৰ পৰা প্লেন থাকিব
প্লেন কৰিব লাগিব অ সেইটয়ে সেইটয়ে তাকে সেই তথাপিও আহ চাগে চিন্তা কৰিছো আজি ৰাতি মটৰ কেইটামানকে তিয়াই দিও নেকি কাইলৈ ৰাতিপুৱা তাক তাকেই বনাম যেন পাইছো কৈ মটৰ এটা বৰ ধুনীয়া ৰেচিপি ৰেচিপি এটা আছে তুমি জানা নেকি বাৰু মটৰ আৰু তিলেৰে বনাই
নাই ন
সেইটো তাৰ মাৱে সেই নেপালী ৰেচিপি কি বুলি কয় নহয় পনীৰ নহয় তিল দি তিল আমাৰ কলা তিলটো যে আছে যে অ অ তিল আৰু মত মানে মটৰ খিনি তুমি অকণমান সেই আমি যে অ জালমু়ৰি বিলাক খাও বা সেই চানাবিলাক যে খাও যে মটৰ চটৰ বুট চুট চব দি পেলাই যে বনাই যে মিক্সাৰ এটা যে তাত যেনেকে মটৰটো তোমাৰ কোমল হৈ থাকে একেবাৰে গেলগেলীয়াও হৈ নাযায় কোমল হৈ থাকে কিবা এটা নহয় টান টানো হৈ থাকে এই সেনেকুৱা নিচিনাকে তুমি সিজাই পেলাই অ পিয়াজ অকমান দি আলু কেইডোখৰ মান ডাঙৰ ডাঙৰকে কাটি পেলাই ধুনীয়াকে ফ্ৰাই কৰি মটৰকণো অকণ ঢালি পেলাই ভাল নিমখ হালধি জলকীয়া বা কেঁচা জলকীয়া দিয়া যি দিয়া সেনেকে অকন ধুনীয়াকে ভাজি লৈ পেলাই তিল খিনি পিছা তিল খিনি দি দিলেই হ'ল পিছা তেল খিনি দি অ দি দিলে হ'ল। ধুনীয়াকে তাছত পিনে লৰাই বগৰাই। তাৰ ওপৰত তুমি কেঁচা অকন পিয়াঁজ কুটি দিয়া অকমান জলকীয়া কুটি দিয়া। উ খাই যে ইমান। সুন্দৰ লাগে নহয় তুমি একেবাৰে ধুনীয়াকে পৰঠা হওক পুৰি হওঁক আনকি ভাত দালিৰ লগতো খাব পাৰা। ইমান ধুনীয়া হাত খাবলৈ আৰু তাতে যদি তুমি অকন নেমু চেপি দিলা অ' খাই চাবাচোন এনে বিৰাট ভাল লাগে মই কৈছোহই, শলাগিবা তাৰ মানে ভাল হৈছে বুলি। আনকি অকণমান যদি নেমু চেপ পেলাই অকনমান টেঙা টেঙা এটা ভাপ এটা আনি দিব পাৰা। মানে সেইটো আৰু খোৱাদ হয় আৰু তিলতো সৰহকে কৰিব লাগে যাতে মানে তিল খোৱা যেন লাগে আৰু তিলে, মটৰে, আলুয়ে গোটেই খিনি যাতে মানে সানমিহলি হৈ থাকে। জোল নহয় এই সবজি নিচিনা অ', ইটোৱে সিটো মানে মিলি থাকিব অ', ভাজি ললেই হ'ল।
ভাজিম, পিচি দিম নে?
তেলখিনিত অ', তিল খিনিত? তিল খিনি ধুই পখালি তুমি শুকুৱাই মেলি পেলাই অকণ শুকানকে আমি কেৰাহীত যেনেকে ভাজো ন। ফটফটকৈ ফুটি উঠে। তাৰপিছত ফু ফুতি উঠাৰ পিছ অকণ ঠাণ্ডা কৰি সেইখিনি তুমি গুড়া কৰি লোৱা। গুড়া কৰি এই যে সবজি খিনি। বঢ়াই আছা তাত পানী চানী নিদিয়ে তাৰমানে দেই। আ শুকানকেহে ভাজে এ' ত' সেই যে সবজি অ', তাৰ পৰা ঢালি দিয়া। ঢালি দিয়া তিলৰ টো গোন্ধ বা গোটেইখিনি মিক্সহৈ যিটো গোন্ধ আহিব। তাতে আকৌ যদি নেমু চেপি দিয়া উহ খাবা আৰু বৰ সুন্দৰ হয় খাবলে। এইটো এওঁলোকে তাৰমানে নেপালী মানুহসকলে তিলক আচাৰ বুলি কয়
অ
আহ ত' ভাল আৰু তেওঁলোকৰ তাৰমানে সেই পূজাই পাত পৰ্বনে অ আলহী অতিথি যাক মানে অকমান মানে মানে আৰু বা পূজা পাৰ্বন যেতিয়া হ'লে অ পণ্ডিতসকল আহে পূজাৰীসকল আহে যোনে পূজা পাতল কৰিব তেওঁলোকে এই তিল ক আচাৰটো দি তোমাৰ সেই চেল ৰুটি তেওঁলোকে থাকে যে সেয়া খায় সেয়া খাদ্যটো খাই আমাৰ যেনেকে জল জলপান চলে তেওঁলোকৰ তাৰ মানে এইটো বিশেষ চলে আৰু
অ অ অ
সেইটোৱে তাকে ঠিকে আছে দিয়া বহুত দেৰি কথা পাতিলো আগলৈকো কথা পাতি থাকিম আৰু এতিয়া ৰাখো আৰু ন
অ অ হ'ব দিয়া উ উ উঅ অ